হেল্ল' আহ কি কৰিছ।
এ ভাত খালো ৰ এনে বিছনাত বহিছো তই।
এ ময়ো বিচিনা ঠিক কৰি দি আছো ৰ।
খালী।
ভাগ খালো এ এটা যি নতুন। নতুন কে যি খেলা আহিছে। অ সেইটোত মই কিমান পাইছো জান।
কিমান।
পাঁচ আৰু আঠ।
মাত্ৰ কেইটা কৰি কিনে পাইছ
আহ হেৰি কৰিলো পঞ্চাশটা কৰিলো নেকি।
ক
নহয় পঞ্চাশটা নহয় ত্ৰিশটা প্ৰায়। তিশটা চাগেসাইছে সী ত্ৰিছটাৰ টো দিছি হ'লেও এইটো কিন্তু অন্যায় কৰিছে দে।
নহয় সেইটোত সেইটোত সেই সেই। ত সেই পায় যে ওঠৰ টকাকে পায় এটা হেত
উম তাকে হলি।
স বেয়াতে লচ ইটো ইটো ইটোৱে ভালতে হয় নে নহয়।
ভাল
আহ। ঠিকে আছে দে একো নহয় তো কৰি থাক কি ন ন যিখিনি পা যমাবি।
অ তাকে।
মোক তাই কৈচ ৰ মোৰ হেই লল তাই কিবা কৰে দিবও পাৰে কেতিয়াবা আহে নাজানো। একদিনত কেইটাকে কৰাৰা সেইটো। সেইটোতো মানুহ নালাগে নহয় খালি পঢ়ি গিলি হল।
দেই সেই পোন্ধৰতে এটাৰ এটাত থাকে এঘাৰ তাকা থাকে এতাত।
বুজা নাই।
মানে পোন্ধৰটা চিপছ
হা।
এক পেকেট চিপছত পাঁচ এঘাৰ খান থাক।
এঘাৰখন পব লাগে।
অঁ।
দহ টা থাকে বুত
হাত আঠ লাইনত হাত আঠ খেইল লাগে মোৰ নিজে থ ক'ব ক' লাগচি জান না অসমীয়া পঢ়ি।
মোক পঢ়িছে কি জানানে নাই সংস্কৃত।
অ।
ক খ গ ঘ পঢ়াইছে মোক ভাব।
বাপৰে।
মই আৰু কি মই আমাৰ এ দ্বিতীয়টোক মানে সুধছো দ্বিতীয়তে আৰু মোক ক'লা একবাৰমান ক খ খ ক খ পাইৰি যা জুতি পাইছো আজি।
মইতো ক খ ভালকে নাজানো ক খ ঘ ঘ উঙৰ ওপৰত- প্ৰথম চ দুতীয়া চ বৰ্গা ঝ ঝ ন। নাজানো চিয় চিঞ নাজানো আৰু দ্বিতীয় চলে জানো।
নো
এই মই নাজ
কি মৰি যায়।
মন আছিলে এতিয়া কিমান দিন হ'ল? স ধৰ মাত্ৰ ভাঙি ভাঙি আহিছে। অ সেইটাইতো বহুত বছৰ হৈ গল না অইছে। সেইকাৰণে মনত নাই বহুত বছৰ হৈ গল না।
অ এ হেৰি এ পইচাটো পইচাটো তোক ক ক। এইট ফিফটি কে প্ব ভাগে এটাত
আঠশ ল'ব লাগে কি পঞ্চাশ টকাটো কি কৰিব লাগে
কি মূৰা কৰে নাজানো, হলে সমান ধৰিছে আৰু।
খানা ভাল দিব হপায়?
অ। আৰু বাকী দহ হাজাৰে দহ হাজাৰ খ গা় গাড়ীখন দহ হজাৰ দেই সিমানকে পঢব
উম।
ই ঊনৈছ।
পাৰি।
অ তোক এট কচু তা নলি মই
অ কৰি দিবি
অ দে কলো মই কছো ছাৰ এ আমাৰ অ গুৰুক মানে মাজোতো মানে ভালকে কৈছি আৰু তোৰ কথা মোৰ নিজৰেও অচিনাকি তাতে আ দহটা মান মোৰেও অচিনাকি শিকিছে
মোকচোন কেনেকে চাইথাকব এ এজনী কোনো বা
চালো চালোআও কাৰণ মোৰে মোৰে চিনাকি নাই মোৰে কি চিনি অকল পাঁচটা মান চিনাকি আছে অ মোৰ পাঁচটা চিনাকি আছে বাকী দহটাই চিনাকি আছে মোৰ
অ অ
সেয়ে মই বোলো এইটো সুধিছা এই যাবও পাৰে যিহেতু সেই হৈয়ে হৈ কিনে যাব না লৈ যাব পাৰি তাৰপিছত আৰু মাহেনা কলা অ পাৰি সুধিছা কি কয় তাই এহ তোক সুধিলো অ দে ফুৰি হ'ল অ সেইটোয়ে মোৰো এটা সেই হৈ যাব তৰ হৈ য অব দে
উম
আহ মোকেই শিপিনে কবা শাক দিছে আৰু মোক নকবি আৰু তই অ কবি মই কৈছো নক ওঁ নকওঁ তাৰ মানে আপাসেপেয়াত ভাল না।
অ মা, আৰু শকত হৈছে। জানানে
কি ক ই এ
দিনে দিনে মানে চিলিণ্ডাৰ হৈ যায় আছে
কিয়া ইমান শকত হৈচি বহুত বেয়া হ'ব তাইৰ কাৰণে ইমান শকত হলি
এ আমাৰ যে ফেৰা মাখা তাইৰ কিবা এনেকা লাগিছে একদম বেজে দি ফুলি ফুলি ফুলে দিচি কোনোবাই এনেকা ডাঙৰ হৈছে।
ভৰি গেলাচোন আমাৰ আমাৰ এইটোতকেও শকত
আহ ডাঙৰ -ডাঙৰ বহুত ডাঙৰ
বহুত- বহুত ডাঙৰ তায় আনকি উ উম বাপেকেও শকত তাইৰ ভৰি
হা
বোলো দেউতাকত কেয় শকত তাইৰ ভৰি
লাগাছে বেছি হৈ আছে আৰ
নাজনো দে আৰু কি বা হয়।
তাইৰ এই যে আছে নহয় প্ৰেমী। তাইৰ লগত এই মুখো দেখাত দেখি কথা পাতি থাকে মানে চাই- চাই কথা পাতি যে।
অ
তাই পিছত কথা পাতি আছিল তে মোক কি কয় এইটো মোৰ বা হৈ চোৱা আহ নালাগে ন এইজনী সৰু সৰু বাচ্ছা জনি এতিয়া ওঠৰ বছৰ হব নালাগে ন। মোকে ডাঙৰ যেন লাগে ন অ এ ওঠৰ -ওঠৰ বছৰ হব এই মানে মোক কৈছিল আৰু লাজ দি আছিল এই চোৱা আৰু মোক চাচোন মই ইমান ডাঙৰ দেখা আৰু তাইৰ দেখাত ইমান কৰো মই ক'ব ইচ্ছা আছিলে নক'লো আৰু ভাবি চিন্তি। হাতীৰ ছানা
বেয়া আমাৰ ভাল আমি সোনকালে বুঢ়া নহম নেকি।
বেমাৰ হব টাইৰ চাবিছোন গোটেই গাৰ সেই বেয়া হৈ গেইছি
হ হৈছে কৈছে আকো তাই উম বহুত সেই হৈ আছে মানে কৰছি না কৰা কাৰণে বেয়া হৈ হৈছে পায়
খাইয়ো নহয়
উম সেইটো নকৰা হ'লে হ'লেও মানে বে ছে
আহ
দেঊ নাই কোঠ চধা বিৰিপু এটো মাইতি যে পাই ৰামা খ্যা
অ মায়ে নকবি আৰু কিবা ফুট লয় কিবা গাঁৱলীয়া ছোৱালীৰ দৰে উম পিন্ধো মাজে মাজে অ কেনে দেখি ন
মোৰ নাই মই ফুট নল‌ওঁৱে ৰ বাগ
অ নল‌ওঁ
মোৰ চচমা পিন্ধিলে আৰু ক'ত ফুট লগা যায় কেম্বা দেখি না।
তাকেটো
চচমাটো ইয়াৰ নে না ফুট লৈ থাকিবি এতিয়া মই আৰু সলাব লাগিব ৰ অ এইটো দৃষ্টি শক্তিটো সলাব লাগিব অ বহুত কমিছে সিনাখন বিদ্যালয়ত লাজত পৰছো মই মাষ্টৰে মাতি আছে মাষ্টৰে মাতি আছে মই অলপ দূৰত বৈছিলো মোক মাতি আছে বঢ়িয়াকে মই আৰু কানা নিচিনা বহি আছো বঢ়িয়াকে আৰামছে, কাষত আহি কিনে থিয়া দিছে থিয়া দি মোক সুধচি তোমাক মাতি আছো নহয় তোমাৰ ক'ত ভালে আছে ধ্যান মই চোন মোক মাতিছিলি নেকি ছাৰ মোক একদম মানে মাফ ক্ষমা কৰি দিব মই আপোনাক দেখা নাছি অ আবৰে মোৰ কচি অ তোমাৰ হেৰি নাই নেকি মইচো নাই মই বহুত কমিছে মই এই সলাব লাগিব অ সলাই লোৱা
অঁ বুজিছে যে
হা-হা
বুজি যে পাইছে
তাকেইটো আহ তহঁতৰ কি কৰিছে সিহঁতি
এটা খাই আছে সৰুটো মোবাইল চাই আছে মোক তহঁতৰ ঘৰত যাবা মন গৈছে
হি হি হি এ ছাৰ যদি ৰাতি আহা দেৰি হয়
আহ
আহা দেৰি হ'লি আমাৰ ঘৰতে থাকি দিবি তই
পাৰি পাৰি
কিন্তু
মই আৰু কাপোৰ লৈ-লৈ যাম না উম
কাপোৰ এ কাপোৰটো হৈ যাব উম তোৰ আৰু এইটো নাচ দুখন বিদ্যাই নাছে
অ সেইটোৱেই গম পাইছোঁ অ আহিছে মাজে-মাজে ভাঙি-ভাঙি আহে
হয় মই ভিতৰ ৰুমত আ যাম নেটৱৰ্কটো ইমান এটা ভাল নাপায়
উম
তোৰ সেইটো বন্ধ থকা হলে কথা নাছিল।
অ সেইটোৱে
দেচোন কিবা এটো নহ'লে তই একবাৰ মানে কৈ চাবি
উম
তাতে নহ'লে বা বিদ্যালয়তো কৰি ছাবি
অ অ চাম ৰ বন্ধ কেতিয়া দি আহি
এ আমাৰ এ কিটা বাধে নম মানল তেতিয়া চ দিব তেতিয়া নহ'লে কি বি লাগে শুনিব
উ তইতৰ কিবা হমৱৰ্ক দিয়া নাই
এই দিছে নিদিব দে
অ আমাৰ এটা দৃশ্য আৰু অ অ